হেল্ল'?
হেল্ল'?
অ' বাইদেউ ভালে আছে?
আহ ভালে ভালে, তোমাৰ?
ভাল
অ কি কৰি আছিলা মই এয়াই এই বহিছো অকণমান
হয় অ মইও হেই অলপ আজৰি হৈ বহি আছো
অ চাহ তাহ খালা
হয় চাহ খাই আজৰি হলো আপোনালোকে খালে
খালো খালো
অ উ আৰু এইয়া এই এতিয়া আমাৰ ইয়াত গৰম বন্ধ চলি আছে ছে এই তাকে অ উম আপোনালোকৰ তাত গৰম বন্ধ দিলে নেকি
আমাৰ ইয়াত এই জুলাইত দিব
অ জুলাইত দিব দিব ন অ আমাৰ এক জুলাই পৰা স্কুলে খুলিব।
অ আমাৰ সেই এক জুলাই পৰা বন্ধ হ'বহে
অ অ
উম।
আৰু বন্ধত কিবা উম কৰবাত ফুৰিবলৈ যোৱা পৰিকল্পনা কৰিছে নেকি
অ ভাবিছো দিল্লী ফালে যাম বুলি
অ হয় নেকি কি অ ডেলহীত ইমান গৰম। গৰম দিনত টো বহুত বেছি গৰম হয় নহয় কোনোবা ঘৰুৱা সম্বন্ধীয় মানুহ আছেনে নে এনেই ফুৰিবলে আহিব
এই সম্বন্ধীয় মানুহ আছে তেখেতসকলৰ ঘৰতো যাম আৰু বিশেষকৈ ফুৰিম বুলিয়ে ভাবিছো তাত ল'ৰা ছোৱালীকেইটা তাৰমানে তেনেকে নিয়া নহয়ে যে। এইবাৰ ভাবিছো সেই গৰম বন্ধত তাতে মানে মিলাই মেলি আৰু সেইফালে যাম বুলি ভাবিছো তুমি তোমাৰ এইবোৰ মানে জ্ঞান আছে নহয় ক'ত ক'ত গ'লে ভাল হ'ব কেনেকুৱা কি বাৰু কোৱাচোন বাৰু
অ, হয়। দেল্হী গৈছো বাই কেইবাবাৰো। অ এই কি এনেকি চাবলগীয়াতো আপোনাৰ বহুত আছে হেৰি কি কয় আকৰ্ষণীয় দৃশ্য মানে অ চাবলগীয়া বহুতে আছে কিন্তু এই গৰমত খালি গৰমতটো অলপ বেছি হয় আৰু অ উম তাৰপিছতে সে আপোনালোকে আহিলে ধৰক হেৰি কি কয় কেনেকৈ ফুৰিম বুলি ভাবিছে আপোনালোকে মানে নিজৰ মানে হেৰি ল'বনে গাড়ী লৈ ল'বনে তোমালোকে এনেকা বাজ ভ্ৰমণো কৰিব পাৰি তাত তেনেকুৱা সুবিধাও আছে ব্যক্তিগত গাড়ী লৈও আছে যিহেতু আপোনাৰ হেৰি বাছ টু হয় মানে বাছ টো কৰে যে সেইটো অলপ কম খৰচত পৰে কিন্তু তাত মানে আপোনাৰ সকলো মানে বিভিন্ন ধৰণৰ মানুহ থাকিব। পাৰে বেলেগ বেলেগ ধৰক হেৰিয় পৰা অহা জেগাৰ পৰা অহা অ ব্যক্তিগত গাড়িত সেইখন লৈ গ'লে আপোনাৰ সেইয়া আৰু গাড়ী চালকৰ মানে তেওঁ এনেই হেৰি থাকে থাকে জ্ঞান থাকে তেওঁৱে কেনেকে ক'ত সময় অনুযায়ী চব দেখুৱাই দিব পাৰে আপোনালোকে নিজৰ ইচ্ছাামতে ধৰক
আমি মানে অ অ বুজিছো
আহ কৰবাত খাওঁ বুলেও খাব পাৰে হয়
যাম ক'লে মানে সেইটো লৈ যাব আৰু চাগে
হয় হয় অ অ
বিশেষ বিশেষ কেইটামান জেগাত নিব চাগে ন
নহয় তেনেকুৱা নহয় বাছ বাছটোতোতো আপোনাৰ তেওঁলোকে মানে গাইড থাকে তেওঁলোকেও সকলোবোৰ দৃশ্য মানে সকলোবোৰ হেৰিয়ে আপোনালোকৰ
কৈ যায় ত বৰ্ণনা কৰি যাব চাগে তেওঁ অ
কৈ যে আৰু চব বে দেখুৱায় আপোনাৰ অ সেয়া। আপোনালোকে আহিলে ধৰক সেইয়া লালকিল্লাটো চাব। লালকিল্লাটো আপোনাৰ পুৰণি দিল্লীত আছে। তাৰপিছতে আপোনাৰ লাল কিলাৰ ওচৰতে আপোনাৰ হেৰি আছে, এই চণ্ডী চ'ক বুলি এখন যিখন বজাৰ বহে যে খুব। অ'। তা হয়, হয়। সস্তা। লগতে মানে বিভিন্ন ধৰণৰ মানে আপ আপোনাৰ হেৰিও। পাই। কাপোৰৰ পৰা গহনা-গাঁথনি হওক জোতা, চেণ্ডেল, বেগ আপোনাৰ বহুতখিনি বস্তুৱে পোৱা যায়। অ', সেইটোতো বাৰু আছে।
খাই বুলি কয়।
হয়, হয়। সেই টো আছে বাৰু সেইটো চব জেগাতে অলপ তেনেকুৱা থাকেই। কিন্তু সেইটো নিজে সাৱধান হ'ব লাগিব। অ'। লগতে আপোনালোকে তাত
দিছো।
হমম।
তাজমহল তোমাৰ দিল্লী গ'লে তাজমহল নাচালেনো কেনেকে হ'ব? হয় নে‌ নাই বাৰু?
হয়। তাজমহল আপোনাৰ আগ্ৰাত আছে। আগ্ৰা সেইটো এটা বেলেগ এটা দিন পৰি যাব। আপোনালোকে যদি হাতত আপোনালোকে কিমান সময় লৈ আহিম বুলি ভাবিছে? সেই সম, সেই অনুযায়ী আপোনালোকে পৰিকল্পনাটো তেনেকে কৰিব লাগিব।
অ'। আমি এসপ্তাহ মানৰ কাৰণে যাম বুলি ভাবিছো। দিছিল।
অ', তেতিয়াহ'লে হৈ যাব আ আপোনালোকে ধৰক এদিনতে আপোনালোকে কে বহুতখিনিয়ে চাব পাৰিব। ধৰক লালকিল্লাটো চালে, তাৰপিছতে আপ- আপোনালোকে কুটুকমিনাৰ যাব- বহ। অ'-অ', সেই টো মেহৰুলিত আছে। তাৰ পিছতে
ওচৰে হৈছে ইটোৰ পৰা সিটোলে
অ ন হয়, লালকিল্লা আৰু কুটুব তামিনা দুই টা দা অলপ আছে দূৰত্বটো আছে তাত লালকিল্লা হৈছে আপোনাৰ পুৰণি দিল্লীত আছে আৰু কুটুক মিনাৰ আপোনাৰ মেহৰলি ফালে আছে তে তাতে আপোনাৰ সেই হুমায়ুনৰ সমাধি ক্ষেত্ৰ টোখনো আছে হুম বাব তাৰপিছতে আপোনাৰ ল'টাছ টেম্পলটো চাব পাৰিব অ এতিয়া আপোন এই সেইকেইদিন অ, মানে এদিনতে সেই গোটেই কেইটা একেলগে চাব পাৰিব লালকিল্লা, কুটুব মিনাৰ, হুমায়ুনৰ সমাধি ক্ষেত্ৰ
অ, অ খালি তাজমহলৈ খালি, বেলেগ এদিন যাব লাগিবচে
হয় হয় অহ, তাৰ
যদি হাতত, ধৰক সময় থাকে তেতিয়া মানে এই জয়পুৰৰ ফালেও এপাক মাৰিম বুলি ভাবিছো, এতিয়া কি হৈগে নাজানো আৰু
অ হয় নেকি ই এসপ্তাহত আপ আতংক সময়টো কম হ'ব জয়পুৰলৈ যোৱাটো মানে জয়পুৰ খন অ আপুনি যদি ভালকৈ চাবলে বিচাৰেতো, দুদিনমানতো লাগিবই তাত দুৰাতি তিনিদিন লাগিবই আপোনাৰ জয়
অহ তাত মানে চিজ চিজ তাৰ মহলটো আছে
হয়, হয়
আৰু এইটো, গোলপীয়া ধৰক সেই, নগৰখন
হয়, হয় জয়পুৰ খন‌ও গোল পীয়ানগৰ বুলিয়ে জনাজাত হয়, অ
সেইবোৰে আৰু
পিছতে আপোনালোকে সেই আৰু গুৰুদ বাংলা চাহেবটো চাব পাৰে বেসেইটো কণাত প্লেছত আছে আপোনালোকৰ মানে তাত গধূলি সময়ত যাব - খুব ভাল লাগিব শান্ত পৰিৱেশ খাৰ তাত মানে কি হয় লংগৰ সেৱা হৈ থাকে কে লংগৰ সেৱা মানে তেওঁলোকৰ মানে এই প্ৰসাদ মানে আপোনাৰ ধৰা- হয় অঁ সেয়া হৈ থাকে তে সেয়া প্ৰসাদ আপোনালোকে মানে- খাই বৈ লৈ এক-
চাগে ন উম
তাৰপিছতে আপোনালোকে ৰা- ৰাতিলৈ আপোনালোকে মানে ৰাতিলৈ মানে কি আৰু যেতিয়া সন্ধিয়া হ'ব তেতিয়া আপোনালোকে মানে ইণ্ডিয়া গে'ট যাব পাৰে- মানে আপোনালোকে এটা কাম- কৰিব সেইখিনি ফুৰি হুম হেৰি - কি কয় - আপোনালোকে অকণমান দিন দিন হৈ থাকোঁতে আপোনালোকে ইণ্ডিয়া গেটৰ ফালে আহি যাব তাত পাৰ্লিয়ামেণ্ট- হাউছ আৰু হেৰি আছে ৰাষ্ট্ৰপতি ভৱন অ - তাৰে সন্মুখা সন্মুখী আৰু হেৰি আপোনাৰ উ ইণ্ডিয়া গেটখন মানে তাতে আছে দা আপোনালোকে সেই আৰু হেৰি পাৰলিেট হউচ
সাত অ সেইটো ৰাষ্ট্ৰপতি ভ্ৰৱনত সোমাবলৈ দিয়ে জানো?
এহেয়া পা আচলতে হেৰি অনুমতি লাগে স চবকে সোমাব নিদিয়ে তাৰ কাৰণে আপোনালোকে বেলেগকৈ মানে অনুমতি ল'ব লাগিব- হয় তাৰপাছতে আপোনালোকৰ হেৰিম- গেটত ৰাতি পৰিৱেশটো বেছি ভাল তাৰ আশে পাশে মানে উদ্যান এখন আছে হয়
অ-
উদ্যান এখন আছে তাৰপিছত তাত মানে ফুৰিবলৈ বৰ ভাল লাগে আপোনালোকে সেই তাতে উদ্যানতে বহি আপোনালোকে কিবা কিবি খোৱা বোৱাও কৰিব পাৰিব সেই তেনেকুৱা আৰু
অ', অ' সেই আৰু উদ্যান বুলি ক'লে আৰু গধূলিসম সময়তে বেছি ভাল লাগে। য'তেই হওক ধৰা এনেকুৱা পানী এইবোৰ ফুলজিয়াৰ বোৰ থাকিব চাগে। সেইবোৰ অ' সেইবোৰ লাইটৰ পোহৰত ভাল লাগে।
অ' হয়, হয়। তাতে আপোনাৰ সেই সুস্বাদ খাদ্যয়ও আপোনালোকৰ এইবোৰ বিকি থাকে খেবোৰ অনকা ৰস্ততে আপোনালোকে শৈয়া খলৈ খাবও পাৰে ভাল লাগে পৰিবেশ টো ভালহে।
ভাল, ভাল এদিনত গৰমতগৈ গধূলিয়ে ভাল লাগিব চাগে। ঠাণ্ডাই, ঠাণ্ডাই
হয় অ' তাৰ পাছত আপোনালোকে হেৰিয়লৈ যাব পাৰে এইটো কি বুলি কয় বা হেৰি মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাট
অ'আজ ঘাদ আছে।
আহ সেইটো এটা বেলেগ এটা দিন লোৱাই ভাল। হয়, হয় অ' সেইটো এটা বেলেগ এটা কটা দিন ল'ব আৰু এই আপোনাৰ
তেই ময়ুৰ বিহাৰ বুলি কয় নেকি বাৰু?
টো হুমাইনটোপ বুলি কয়।
অ' ময়ুৰ বিহাৰো বেলেগ চাগে।
হয় ময়ৰ বিহাৰখন এক হেৰিয়ত আছে আপোনাৰ এই পূব দিল্লীৰ ফালে আছে। পূব দিল্লীত আছে ময়ূৰ বিহাৰ। সাত
অ'
অ' তাতে আপোনাৰ হেৰি আছে অক্ষধাম টেম্পলটো আছে। অক্ষলধাম মন্দিৰ যে অ' স্বামী নাৰায়ণৰ ওপৰত অঁ এ বনোৱা সেয়া আছে। এই কিন্তু সেইটো কিন্তু চাব দেই অক্ষধাম মন্দিৰটো। খুব ধুনীয়া মানে মন্দিৰ। টো মানে বৰ ধুনীয়া সুন্দৰ ভাস্কৰ্য আৰু সন্ধিয়া আপোনাৰ লাইট এণ্ড চাউণ্ড হেৰি এটা আ আছে শ্ব' এটা আছে তাৰ বাবে বিখ্যাত। অ' কিন্তু আপোনাৰ সোমবাৰে বন্ধ থাকে।
অ'
অ'
সেইয়াই আৰু মিলাব লাগিব আৰু এনেকেই
হয় হয় অ'
আৰু তোমালোকেও এফালে, আহি কেনিবা ফুৰিম বুলি ভবা নাই নেকি?
অ' এতিয়া এই গৰম বন্ধত বহুত গৰম নহয়, এই পাহাৰৰ ফালে যাওঁ নেকি ওচৰতে আমাৰ পাহাৰ মানে আপোনাৰ উত্তৰ পূ্বত মানে আপোনাৰ পাহাৰবোৰো আছে নহয়। কেবাখনো অ' অ' সেইয়া আহে ইফালে যাম নহ'লে ধৰক এই আপোনাৰ উত্তৰ দিল্লীতো আপোনাৰ পাহাৰ আছে, সেইবিলাক সেই তাতো যাব পাৰো।
এতিয়ালৈকে তাৰমানে একো? দেৰি কৰা নাই।
অ' নাই পৰিকল্পনা কৰা নাই, তাৰমানে আপোনাৰ অ' এই সৰু ল'ৰাটোৰ গৃহ কাৰ্য কিছুমান আছে, সেইখিনি সম্পূৰ্ণ হোৱাৰ পিছতহে যাম বুলি ভাবিছোঁ।
অ' অ' অ' অ'
অ হয় হয় ঠিক আছে, অ হয় হয় আহিব উম ঠিক আছে ৰাখিছো।